হেল্ল? অ' কোৱা?
তুমি কোৱা তুমি কোৱা?
অহ', কি কৰি আছা পিছে?
এনেই আছো ৰ'বা! তুমি হঠাৎ ফোন কৰিলা যে আজি কি মনত পৰিল পিছে?
এ' নাই তোমাৰ এনেই আৰু ফোন কৰিলো আৰু এ' এনে আছিলো তোমাৰ ঘৰতে আৰু। বহি কিনে অলপ, তাকে কি কৰো কি নকৰো পিছত তোমাৰ নাম্বাৰটো দেখা পালো আৰু তাকে ফোন কৰিলো ৰবা মানে কেনেবা খবৰ আৰু তাকে সুধিবলৈ। বাকী খবৰ কোৱা কেনে খবৰ - পাতি এনেকুৱা কোৱাচোন খবৰ - পাতি?
খবৰ - পাতি ভালে ৰ'বা, এই মই মানে কিবা এটা কাম কৰি আছিলো আমাৰ ঘৰৰে। অ', সেই কামটোতে ব্যস্ত আছিলো ৰবা, মই তাকে আ বুলি কোনেবা ফোন কৰিলে? তুমি ফোন কৰিছা তাক তে অলপমান বোলো কথাই পাতোঁ, বহুত দিন কথা পতা নাই যিহেতু।
তাকে বাকী অ', পিছে কি বুলি কয় খবৰ - পাতি কেনে হৈছে তোমাৰ? খবৰ এনেকুৱা মানে ঘৰৰ যিহেতু কাম চলি আছে ঘৰৰ চাগে তোমাৰ অ বা ৰুম - চুম বনাইছে নেকি ঘৰৰ কোৱাচোন? কি ৰুম চুম বনাইছে? কি প্লেনিং তোমাৰ কিবা মানে পকী - চকী বনাইছে নেকি নে এনে ইয়া টো আম তলৰটো পকি কৰি কিনে ওপৰত বেৰা দিওঁ আৰু।
হে' সেয়ে। তুমি কোৱাৰ দৰে তলৰটো পকী কৰি কাৰণ আমি পাহাৰত দে মোৰ মানে ইচ্ছ তা নাই আৰু যিহেতু হাবি থ - থোৱাই আছে তলত মাটি লোৱা যাবতো আৰু ওপৰত এনেনে কষ্ট কৰা দৰকাৰ নাই ন। বাকী এতিয়া ৰুমৰ কাম কৰা নাই ৰ'বা মানে কি হ'ল আমাৰ দেউতাই আৰু খেতি - চেতি কৰি ভাল পায়তো, ত মানে চাৰিওফালে তোমাৰ এই যিটো কোমোৰা এ' জহা কোমোৰা বুলি যে কয় সেইটোৰ খেতি কৰিছে এতিয়া লাগিছেও চাৰিওফালে। তাকে মই ৰাতিপুৱা তোমাৰ উঠিলো, উঠি কিনে বাঁহ - চাহ কাটিলো, কাটি কিনে এই চাঙি টাইপ যে চাঙিটো উঠাই দিয়ে নহয় কোমোৰাবোৰ বা লাও - চাও লাগিলে ত সেনেকে চাঙি এখন বনালোঁ। তাকে বনাই কিনে উ ঠালো ৰবা আৰু বনাবই আছে দুখনমান তাকে বাহ - চাহ আনিব যাব লাগিব আৰু। এ' সেইবোৰে কাম কৰি আছো আৰু সেইবোৰে সেনেকে সময়বোৰ কটাই আছো আৰু মানে এনেও ঘৰৰ শাক - পাচলি খোৱাৰ মজাটো আৰু বেলেগে ন, একদম খাই পেলাই তোমাৰ ভাল লাগি যায় আৰু মন প্ৰাণ। এ আজিকালিতো তোমাৰ বাহিৰত খোৱা সেইবিলাকতো চব তোমাৰ বিষাক্ত বুলিয়ে ক'ব পাৰা, চবতে ৰাসায়নিক সাৰ থাকে বা কীটনাশক কিবা মাৰা হয় ত' সেইকাৰণে নিজৰ ঘৰতে যিহেতু হৈ আছে, ত' সেইবোৰে কামবোৰ কৰি আছো দিয়া অলপ - চলপকে।
অ', ভাল - ভাল কৰিব লাগে কৰিব লাগে কাৰণ তোমাৰ আজিকালি জানাই তোমাৰ উম কলাই তোমাৰ বাহিৰৰ যিবিলাক অ', ফল - মূল আছে বা বাহিৰৰ যিবিলাক চব্জি আছে সেইবিলাকত কিমান সাৰ - চাৰ মাৰে আৰু। ত' ঘৰতে তোমাৰ চবজি - অবজিবিলাক কৰি খাব লাগে, সেইবিলাক ভাল আৰু তেতিয়া নিজৰ কাৰণে ভাল লগত তোমাৰ পৰিয়ালৰ কাৰণে ভাল দিয়া কাৰণ যিমান তুমি সেইবিলাক বা খাবা বা যিমানে তুমি ঘৰৰ বস্তু খাবা সিমানে তোমাৰ স্বাস্থ্য ভাল থাকিব দিয়াচোন। আজিকালি তোমাৰ যিবিলাক তোমাৰ অ যিবিলাক আমাৰ খোৱা চব্জি বা তোমাৰ সেই আছে আৰু সেইবিলাকত মাজে আজিকালি ইমানে তোমাৰ ধৰণৰ অ, ঔষধ মৰা কৰিছে বা ইমান ধৰণৰ তোমাৰ, এইটো কি কয় তোমাৰ যিটো তোমাৰ কি বুলি কয় এইটো? যিটো তোমাৰ এতিয়া কীটনাশ আছে ন, মানে তোমাৰে সতেজ কৰি ৰ আ, যিবিলাক বস্তু সেইবিলাক মানে ইমান ধৰণৰ মানে অ, মাৰিব ধৰিছো। মানুহো, মই ভাবো এইবিলাক আমি, আমি যিবিলাক আৰু আছে বস্তু বিলাক ত, সেইবিলাক আমি যিমান পাৰো সিমান সকাৰে মানে আমি এইবিলাক কমাব লাগিব, কাৰণ ধৰি লোৱা এইবিলাকটো আমি যিবিলাক দৈনন্দিন জীৱন আছে, সেই দৈনন্দিন জীৱনতটো সদায় খাব লাগিব খাদ্য বিলাক। ত, ইয়াতে যিন, আমি এইবিলাক নকৰি, আমি ধৰি লোৱা যোন আমি ভালদৰে চব্জিবিলাক মানে ধৰি লোৱা উগা, আহ বা ভালদৰে চব্জ বিলাক আমি এই যেন অ, উৎপাদন কৰি কিনে সেইবিলাক আমি খাওঁ, তেতিয়া আমাৰ কোনো বেমাৰ নহয় ন, এতিয়া ধৰি লোৱা এই যিবিলাক আমাৰ বাহিৰৰ যিবিলাক চব্জি, বা বাহিৰৰ যিবিলাক কিনা। আছে সেইবিলাক বস্তু যেতিয়া তুমি বেছিকে খাবা, সেই তেতিয়া খালে আৰু কি হ'ব তুমি জানানে? এই তোমাৰ যিটো শৰীৰৰ ভিতৰৰ যিটো মেহী, বিলাক যাব নোৱাৰা সেইবিলাক তোমাৰ আমাৰ যি, পেটৰ যিবিলাক বস্তু আছে, সেই পেটৰ বস্তু বিলাকে কমাব ত, সেইবিলাক যেতিয়া বস্তুবিলাক আমি খাবা নোয়াও, সেই বস্তুবিলাক আমাৰ পেটৰ ভিতৰত যাই কিনে, অলপ মানে বেমাৰ সৃষ্টি কৰিব ন, ত, সেনেকুৱা ধৰণৰ বস্তু বিলাক তুমি কমকে খালে, আৰু তেতিয়া তুমাৰ বেমাৰো কমকে হ'ব। তেনেকুৱা ধৰণৰ কথাবিলাক মানে ভাবিব লাগে, কাৰণ তোমাৰ আমি, আমি স্বাস্থ্য, আমাৰ স্বাস্থ্যটো ভালে থাকিলে আমি যিকোনো কাম হ'ওক বা যিকোনো বস্তু সেই কাম তেতিয়া আমি কৰিব পাৰিম নহ। যদি আমি নিজে সুস্থ নাথাকো বা নিজৰ ঘৰখনকে আমি সুস্থ ৰাখিব নোৱাৰো তেতিয়াহ'লে নিজৰ লগতে বা ঘৰৰ যিটো বেমাৰ, সেইটো বেমাৰটো বাঢ়িব। আৰু লগতে তোমাৰ হস্পিতেলৰ যিটো বিল, সেই হস্পিতেলৰ বিলো তোমাৰ বাঢ়িব। ত, সেনেকুৱা ধৰণৰ কথা আৰু, মানে এই যিটো তোমাৰ ব্যৱস্থা সেই ব্যৱস্থা ইমান মানে মানে যিটো তোমাৰ এই খোৱা খাদ্য আৰু সেই খোৱা খাদ্যটোৰ মানে মানে ইমানে মানে তোমাৰ ধৰি লোৱা কি বুলি কয় এইটো? অ, আমাৰ পৰিৱৰ্তন হৈ গৈছে, এইটো, এইটো আমি যিমান পাৰো অতি সোনকালে মানে সলনি কৰিব লাগে কাৰণ আমাৰ যিটো জীৱনশৈলী, সেই জীৱন শৈলীটো মানে বহুত মানে দৰকাৰতটো। মানে, ভালদৰে, ৰখা ত সেইবিলাক কথাই আৰু বাকী পিছে তুমি কি ভাবা, এই আমাৰ স্বাস্থ্যটো আমাৰ কিয় প্ৰয়োজন? আমাৰ কাৰণে আমাৰ জীৱনটো চলি থাকিব কাৰণে। তুমি কিবা ভাবা নেকি, ইয়াৰ ওপৰত।
ভাবো বাৰু নাভাবা নহয়, পিছে তোমাৰ হে, কি, কয় বেকগ্ৰাউণ্ডত কোনোবাই ইমান জোৰ, জোৰ চিঞৰি আছে, কোনোবা ল'ৰা এটাই, মোবাইল-চোবাইল চাব দিয়া নাই নেকি তাক। সেইকাৰণে চিঞৰি আছে, বাকী স্বাস্থ্যৰ কথা ন, স্বাস্থ্যৰ কথা ক'ব গ'লে বৰ্তমান সময়ত গুৰুত্ব দিব লাগে দিয়া স্বাস্থ্যৰ ওপৰত, কাৰণ স্বাস্থ্যটোৱে চবতচে বেছি দৰকাৰ বৰ্তমান সময়ত ক'বলৈ গ'লে মানুহৰ ক্ষেত্ৰত আৰু, মানুহৰ যদি স্বাস্থ্য থা, ভালে থাকে আৰু এতিয়া আগৰ মানুহক দেখিবা তুমি, আগৰ মানুহে সকলো নিজৰ ঘৰত উৎপাদন কৰা চাউলৰ পৰা। তাৰ পিছত তোমাৰ যিবিলাক শাক- পাচলি সেইবোৰ খাইছিল আগতেটো মানুহে তোমাৰ চাউলট, যেতিয়া ভাতত মানে ভাত বনাইছিল আৰু। তেওঁলোকে যিটো চাউলৰ মাৰ থাকে। যিটো আমাৰ কও নহয় এটা মাৰ বুলি বগা, বগা যিটো আঠ সাত জাতীয় কিবা এটা ওলাই ন। সেই, সেইটো কাঢ়ি পেলাই তোমাৰ বনাইছিল। ভ, তাৰ ফলত তেওঁলোকৰ চাবা তেওঁলোক, দীৰ্ঘকাল জীয়াই আছিল। নব্বৈ বছৰ, পঁচান্নব্বৈ বছৰ, সেনেকুৱা বয়সলৈকে। কিন্তু আজি-কালি মানুহে এইবোৰ শাক-পাচলি কৃত্ৰিম সাৰ ব্যৱহাৰ যুক্ত শাক-পাচলি বা তোমাৰ কুকাৰত ৰন্ধা ভাত খাই খাই মানে মানুহৰ যথেষ্ট বেমাৰ হয়। এতিয়া আমাৰ দেউতাৰে তোমাৰ এতিয়া আ যিহেতু ডায়বেটিছ বেমাৰ আছে ত আমি এতিয়া মাৰ যিটো ভাতৰ মাৰ সেইটো মানে কাঢ়ি পেলাই ভাত খাও ন ত' মানে তেতিয়া সোৱাদটো বহুত যথেষ্ট বেলেগ হৈ যায়। আৰু তুমি জানাই চাগে ধৰা আমাৰ যিটো এটা থাকে ন উষ্ণা চাউল বুলি কয় যে ত আগৰ সময়ত মোক মায়ে কৈ আছিল আৰু আগৰ সময়ত মানুহে বোলে কেৱল উষ্ণা চাউল খাইছিল। আ বা তোমাক সেইটো উষ্ণা চাউল বুলিও কয়, কেতিয়াবা উহা চাউল বুলিও কয়। ত' সেই চাউল টো খালে বোলে মানে মানুহৰ বেমাৰ যথেষ্ট কমি থাকে এতিয়া ডায়বেটিছ হোৱা মানুহৰো বা চুগাৰ হোৱা মানুহৰো তোমাৰ কেৱল মানে সেইটো চাউলৰ ভাতে খাব পাৰে সেনেকুৱা ধৰণৰ থাকে আৰু ত' মানে ভাবা আৰু বস্তুবোৰ কেনেকে জড়িত হৈ আছে ক'বলে গ'লে আমাৰ স্বাস্থ্যৰ লগত সেই স্বাস্থ্যৰ গুৰু- ত্ব আমি কিয় বুজিব লাগে বা সেই স্বাস্থ্যৰ বি- ষয়ে আমি কিয় জানিব লাগে এইবোৰ কথাতে গম পাই এতিয়া মই যেতিয়া গাৱলে যাওঁ আৰু তেতিয়া যেতিয়া আইতাহঁতৰ শৰীৰবোৰ চাওঁ বা আৰু ককাহঁতৰ যিবিলাক স্বাস্থ্য সেইটো চাওঁ মানে তেওঁলোকৰ এতিয়া মোৰ ককা বা আইতা তোমাৰ কমেও সত্তৰ, পয়সত্তৰ বস বছৰ হৈছে। তে আৰু এনেকুৱা নালাগে যে তেওঁলোকৰ হৈছে তেওঁলোকে এতিয়াও আৰামত খোজকাঢ়ি আছে বা চকু আনকি তোমাৰ চকুত চশমা লোৱাৰ যিটো সমস্যা জানাই চকুত চশমা লব লাগে সেইটোও দৰকাৰ পৰা নাই ত' ইমান মানে চকুৰ আহ যিটো অৱস্থা সেইটোও ভালে আছে। ত সেনেকুৱা ধৰণৰ আৰু খাদ্যৰ ওপৰতে সকলো বস্তু নিৰ্ভৰ কৰে আচলতে আৰু খাদ্য আৰু তুমি নিজৰ শৰীৰৰ প্ৰতি কেনেধৰণৰ স সাৱধানতা অৱলম্বন কৰি আছা বা কেনেকে নিজৰ শৰীৰক ৰাখি আছে সেইটোৰ ওপৰত যথেষ্ট মানে প্ৰভাৱ পৰে আৰু বস্তুবোৰৰ আৰু কেৱল এনেকুৱা নহয় দেই যে তুমি খাদ্য খাই থাকিবা আ বা তুমি একো কাম কৰিব নকৰিবা সেনেকুৱা নহয় যেতিয়ালৈকে তুমি তোমাৰ দেহাতোই কাম কৰি থাকিব পাৰে খাদ্য খোৱা সেইটো ডাঙৰ কথা নহয় বা বেয়া কথাও নহয় কিন্তু সেই খাদ্য খোৱাৰ লগতে তুমি শ শৰীৰটোক কামত লিপ্ত কৰাব লাগিব বা কামত খটাব লাগিব তেতিয়াহে মানে সেই শৰীৰটোৱে কাম কৰি থাকিব ন ত' সেনেকুৱা ধৰণৰ কথা আচলতে ক'বলৈ গলে যে মানে সকলো বস্তু এটাৰ পিছত এটা উতপ্ৰোত ভাৱে জড়ি- ত আছে ত সকলো বস্তু সমানে গুৰুত্ব দিব লাগে শৰীৰ হওক, মানসিক স্বাস্থ্য হওক, শাৰীৰিক স্বাস্থ্য হওক খাদ্য বা আমাৰ যিবিলাক আহ খোজ কঢ়া, কাম কৰা সেই সকলোবোৰ আমি যদি ধ্যান ৰাখো তেনেহলে মানুহৰ স্বাস্থ্য কেতিয়াও বেয়া নহয় আৰু আচলতে ক'বলে গ'লে মোৰ মতেদি দেই।
একদম সঁচাত একদম সঁচা কথা তুমি যে একদম মানে একদম সেইটো আৰু মেইন পইণ্ট হয় আৰু সেতোতে ধৰিছে আৰু। আৰু আমি সদায় মানে কি ক'ব লাগে আমাৰ যিটো খাদ্য আৰু এ ধৰি লোৱা আমি আমাৰ যিবিলাক ভাৰতীয় খাদ্য সেই ভাৰতীয় খাদ্যত বেছিভাগ কি থাকে নো কাৰ্বহাইড্ৰেডে বেছি থাকে। ত আমি যিমান পাৰো আম আফ আৰণ জানাই তুমি প্ৰ'টিন টো আমাৰ কাৰণে কিমান দৰকাৰী বস্তু সেইবিলাক আমাৰ প্ৰ'টিন আছে সেই প্ৰ'টিন টো আমাৰ কাৰণে কিমান দৰকাৰী হয় ত আমি বেছিভাগ আমাৰ ভাৰতীয় যিবিলাক উ হ'ব পিতৃ, মাতৃ আছে বা ভাৰতৰ যিবিলাক অভিভাৱক আছে তেওঁলোকে মানে বেছিভাগ আমাৰ যিটো অ খোৱা খাদ্য ওপৰতো অলপ ল'ৰা-ছোৱালীৰ ধ্যান দিব লাগে কাৰণ সৰুৰ পৰা যেতিয়া খোৱা খাদ্যটো ভাল হ'ব তেতিয়া ল'ৰা-ছোৱালী মানে যিটো তেওঁলোকৰ ধৰি লোৱা বাঢ়ি অহা যিটো সেই আৰু শক্তি বাঢ়ি অহা যিটো তেওঁলোকৰ সেইটো ক'বলৈ গ'লে তেওঁলোকে অ ডাঙৰ-দীঘল হোৱা বা তেওঁলোকৰ যিটো মগজু সেই মগজুটো মানে ভাল হোৱা। ধৰি লোৱা তেওঁলোকৰ যিটো বুদ্ধিমত্তা শক্তি সেই বুদ্ধিমত্তা শক্তিটো বৃদ্ধি হোৱা। তাৰ মূলত হ'ল তোমাৰ এইবিলাক খাদ্য আছে যেতিয়া তেওঁলোকৰ খাদ্যটো ভাল হ'ব তেওঁলোকে সঠিক পৰিমানে সেইবিলাক খাদ্য প্ৰটিন, কাৰ্বহাইড্ৰেট ভিটামিন হওক বা তোমাৰ যিকোনো বস্তু হওক সেইবিলাক যেতিয়া সুন্দৰভাৱে হব তেতিয়াই তোমাৰ বাকীবোৰ বস্তু হ'ব ন। ত এনেকুৱা নহয় যে আমি অকল অ সদায় মাংস খোৱা সদায়, সদায় তোমাৰ মাছ খোৱা সেনেকুৱা নহয় তোমাৰ আমি সদায় ধৰি লোৱা অলপ-চলপ মানে অ সপ্তাহৰ দুদিন মাংস খোৱা, মাছ খোৱা সেনেকে ত দুদিন, এদিনকে খাব লাগে কাৰণ বেছি পৰিমাণেও তোমাৰ আমাৰ বেমাৰ সৃষ্টি কৰিব পাৰেতো। ত' ধৰি লওক ফল-মূল খোৱা সদায়-সদায় বা ধৰি লওক তোমাৰ কি বুলি কয় এইটো ফল-মূলৰ লগতে তোমাৰ চবজি সেউজীয়া শাক-পাচলি সেইবিলাক খোৱা। কিন্ত সেউজীয়া শাক-পাচলি কি খাব এতিয়া ল'ৰা-ছোৱালী তোমাৰ সকলোবোৰ চোন সেই বেমাৰৰ দ্বাৰাই সৃষ্টি হয়। বেমাৰে সৃষ্টি কৰে চোন সেউজীয়া শাক পাচলিবোৰে। ত সেনেকুৱা ধৰণৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক ইমানে মানে দ্ৰুত কৰি বাঢ়িছে আৰু। তাকে তোমাৰ মানুহৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিব ধৰিছে দিয়া চোন। আজিকালি বহুত ল'ৰা-ছোৱালী তোমাৰ জিম জইন কৰিছে বা ধৰি লোৱা যিবিলাক তোমাৰ খোৱা খাদ্য সেইবিলাকত তোমাৰ বহুত সলনি কৰিছে। প্ৰটিন লোৱা কৰিছে, প্ৰটিন যিবিলাক বাৰ প্ৰ'টিন বাৰাৰ লগতে তোমাৰ ধৰি লোৱা এই ধৰি লোৱা আমাৰ যিবিলাক অ কণী আছে, কণী-কণী বিলাকো বহুত খোৱা কৰিছে। ত সেয়েই আৰু ক-কণী, গাখীৰ যিবিলাক ভিটামিন, প্ৰটিন থকা বস্তু সেইবিলাক খোৱা কৰিছে। তেওঁলোকে জিম কৰিছে। ত তেনেকুৱা ধৰণৰ যেতিয়া বস্তুবিলাক আমি কৰিম ন। তেতিয়া আমাৰ যিটো স্বাস্থ্যটো এনে এনেও ভাল হ'ব তোমাৰ। সেইটো আৰু বেছি চাই থাকিব নালাগে। বাকী হ'ব দিয়া নহলে আজি পিছে থৈছোঁ?
হ'ব দিয়া, হ'ব দিয়া পিছত কেতিয়াবা কথা পাতিম দিয়া।